নমস্কাৰ! হয়, হয়, নমস্কাৰ! বাকী ভালে আছে নহয়? হয়, মইয়ো ভালেই আছোঁ। বাকী কি কৰি আছে এতিয়া?
মই অকমান ওলাই আহিছোঁ। মানে, ৰাস্তাই, ৰাস্তাই।
হয়। যিহেতু, সন্ধিয়াৰ সময় আপোনাৰ, বতৰটো খুব ভাল লগা হৈছে। হয়। যিহেতু, দিনটো ইমান উষ্ণতা, ইমান উচ্চ তাপ আপোনাৰ বেলিয়ে আজি খাওঁ, খাওঁ, মূৰ্তি ধৰি আছে। তাৰ বিপৰীতে, এতিয়া সন্ধিয়া সময় কনত আপুনি ওলাই আহি যিটো মানে, প্ৰাকৃতিক বায়ু, আপুনি, হাৱা গ্ৰহণ কৰিব পাৰে। সেইটো খুবেই আনন্দময়।
অ'! কি আপুনি কি কৰি আছে?
হয়। মইয়ো, তেনেকেই আপোনাৰ, ওচৰৰে পুল এটাৰ ওপৰত আহি অকনমান জোৰাবলৈ বুলি বহিচোহি।
খোৱা বোৱা হ'ল?
হয়, হয়। খোৱা বোৱা কৰিলোঁ। আপোনাৰ যিহেতু, সন্ধিয়াই লাগিলে, দুপৰীয়া আহাৰ গ্ৰহণ কৰি অকনমান হাৱা খাওঁ বুলিও ওলাই আহিলোঁ। কেতিয়াবা খাবওঁ লাগে অকনমান হাৱা।
হয়। হাৱা খাব লাগে!
হয়, হয়।
হাৱা খোৱা বুলি নকয় আচলতে! স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখি মানে, আপুনি দুখোজ মান ওলাই অহা বুলি কয়।
হয়। আপুনি তেনেকে বুলিও ক'ব পাৰে। কিন্তু যিহেতু মানে, আপোনাৰ ঘৰত ফেনৰ হাৱাটোত মানে ই ইমান এটা তৃপ্তি নাই। যোনটো, আপোনাৰ বতাহত আছে।
হয়!
হয়, বাকী কথা এটা শুনিছিলোঁ আপোনাৰ লগত মানে সেই বিষয়েহে আলোচনা কৰিম বুলি ভাবিছিলোঁ।
কি কথা শুনিলে বা আপুনি?
হয়। মানে, আপোনাৰ আমাৰ স্বৰ্গীয় ডাঙলোৱা বৰুৱা যাৰ নাম আপোনাৰ আচল নামটো, যোনটো প্ৰকৃত নাম। সেইটো, আচলতে মই অকনমান নাজানোঁ মানে।
হয়, হয়। তেওঁৰ নাম জিতুল বৰুৱা বুলি কয়।
বৰুৱা হয়, জিতুল বৰুৱা আপোনাৰ, স্বৰ্গীয় জিতুল বৰুৱাৰ জীয়ৰী আপোনাৰ বৰ বৰষা বৰুৱাৰ, এজন চল্লিশ বছৰীয়া বয়সীয়াল মানুহলৈ আঁ শিক্ষক কৰা এজন, শিক্ষক, শিক্ষক কলৈ আচলতে বিয়া থিক কৰা হৈছে। কিয়নো আপোনাৰ স্বৰ্গীয় জিতুল বৰুৱা ডাঙৰীয়া আঁ ঘৰৰ মানুহে অকনমান তাইক, আঁ বিদ্যালয়লৈ পঠিয়াবলৈ বা মহাবিদ্যয়ালয়লৈ পঠিয়া হ'বলৈ অকনমান অসুবিধাৰ সন্মুখীন হৈছে বুলি মই কোৱা শুনিছোঁ। সেয়েহে মানে তেওঁৰ যি পঢ়া যি অধ্যয়ন আছিল সেইয়া আধাতে সামৰি তেখেতক এনে এটা পদক্ষেপ গ্ৰহণ কৰিবলৈ বিবাহ পাশত আৱদ্ধ কৰিবলৈ তেওঁলোকৰ ঘৰৰ মানুহ আগবাঢ়িছে বুলি মই কোৱা শুনিছো। কথাটো কিমান দূৰলৈকে সঁচা বা ইয়াৰ সত্যতা কি আপুনি জানে নেকি?
নহয় নহয়। তেওঁ আপুনি এইটো কথা ভুল শুনিছে। তেওঁ পঢ়াবলৈ মানে পইচাৰ তেওঁৰ অভাৱ তেওঁলোকৰ ঘৰৰ মানুহৰ অভাৱ হোৱা নাই। যিহেতু তেওঁলোকৰ বহুত মাটি বাৰীও আছে সেয়া বেছি হ'লেও তেওঁক পঢ়ুৱাব আৰু বাপেকৰ মানে তেওঁক বিয়া দিয়াৰ মূল উদ্দেশ্যটো হৈছে তেখেতৰ মানে বাপেকৰ তেওঁৰ বিয়াখন মানে তেওঁৰ জীয়ৰীৰ বিয়াখন চাই যোৱাৰ এটা বহুত হেঁপাহ আছিলে। সেই উপলক্ষ কৰি মানে বাপেক মৰাৰ আগত তেওঁৰ চৰকাৰীভাৱে তেওঁ বিবাহ পাশত আৱদ্ধ হ'ল কিন্তু সমাজ ত আমাৰ সমাজত এখন মানে মাংগলিক বিয়া আয়োজন কৰে সেইখন বিয়াহে আয়োজন কৰা নাই বৰ্তমানলৈ। কে আৰু আমি জনামতে তেওঁ এতিয়া ডিব্ৰুগড় জিলাত মানে মানে পষ্ট মানে পোষ্টৰ এখন হয় হয় দাগ। ঘৰত মানে এটা চাকৰি পোৱা বুলিও শুনিছোঁ।
হয় হয় কথাটো ময়ো নুশুনা নহয় যে তেখেতে অ তেওঁ মানে
যিহেতু তেওঁ বহুত মেধাবী আছিলে হয় ত' সেই চাকৰি মানে পাবও পাৰে।
হয় হয় ময়ো কোৱা শুনিছিলো যে তেওঁ যি বগীচত্ম নামেৰে তেওঁক আমি জানো এই বগীয়ে আপোনাৰ ডাকঘৰত চাকৰি এটা পাইছিল চাকৰি লাভ কৰিছিল আৰু মই শুনিছো যে। তেওঁৰ অধ্যয়ন আধাতে ৰখাই তেওঁক চাকৰিলৈ পঠোৱা হ'ব কিয়নো অ মই শুনা মতে যিহেতু আপুনি কলে তেওঁলোকৰ ধন টকা পইচাও মাতি বা ৰীও আছে ঢেৰ তেওঁলোকৰ কোনো ধৰনৰ অসুবিধাৰ সন্মুখীন তেওঁলোক হ'ব নালাগে। হয় কিন্তু মই শুনা মতে মানে অকনমান অসুবিধাৰ সন্মুখীনো হৈছিল কিয়নো তেখেত ৰ ডাঙৰ যি পুত্ৰ সেই ডাঙৰ পুত্ৰ আপোনাৰ ঘৰতে এনেই থাকে তেওঁ নিবনুৱা সম সমস্যাত ভুগি আছে। তেওঁৰ আপোনাৰ কোনো চাকৰি নাই, কোনো কাম নাই আপোনাৰ এনে ঘৰতে থাকে মাজতে যদিও বেচৰকাৰী ভাৱে আপোনাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত আপোনাৰ শিক্ষকতা কৰি আছিলে শিক্ষক এজনৰ অনুপস্থিতিত। কিন্তু সেয়াও এতিয়া এয়া বৰ্তমান আপোনাৰ শিক্ষকজন অহাৰ ফলত সেইটোও গুচি গ'ল। হয়। গতিকে মানে তেনেবোৰ কথা মই শুনি আছিলো। কিন্তু আপুনি মানে মোৰ বস্তুটো হৈছে। আপুনি কি ভাবে যে এজনী তেনেকুৱা লচপচ গাভৰু ইমান ধুনীয়া অ আপোনাৰ বুকুৰ পৰা আপোনাৰ চবলৈকে মানে ইমান ধুনীয়া। আপুনি কি ভাবে এনে এজনী ছোৱালীক এজন এজন চল্লিশ বছৰীয়া বয়সীয়াল বিয়ালৈ য যদি বিয়া কৰি দিয়ে। তেন্তে হলে উঠি অহা যোনখিনি যুৱ প্ৰজন্ম যোনখিনি আপোনাৰ এতিয়া তাইৰ বয়সটো আপোনাৰ বিশ বয়স বিশ বছৰমান হ'ব। সেই বিছ বছৰীয়া ছোৱালীজনী যদি চল্লিশ বছৰীয়া এজন বুঢ়া মানুহে পাই যায়। তেন্তে হলে বাকী আপোনাৰ বিছৰ পঁচিছৰ বিছৰ পৰা ত্ৰিচ বছৰীয়া যোনসকল মানে যুবক যুবতি যুৱক আছে। তেওঁলোকৰ মনত তাৰ মানে কি এটা চাপ পৰিব ইমান এজনী ধুনীয়া লহপহ গাভৰু চ ছোৱালী যদি তেওঁলোকে এনেদৰে লৈ যায়।
হয় তেওঁ মানে এই। এইটো মানে আমাৰ সমাজৰ এটা দোষ বুলি ক'ব লাগিব। যিহেতু বৰ্তমান সময়ত যিবোৰ মানে। গণ্য মানয়ৰ লগতে বহুত টকা পইচাৰে ধনী ব্যক্তিৰ। সকল লৈ আজিকালি সৰু ছোৱালীয়ে হওক বিয়া দিবলৈ যত্ন কৰে। আৰু আজি- আজিৰ সমাজ। মানুহবিলাক মানে পইচাৰ প্ৰতি বহুত এটা মানে আকৰ্ষণ। আকৰ্ষণৰ দৰে মানে পইচা দেখিলে মানুহবোৰ।
আকৰ্ষিত হয় বুলি আপুনি ক'ব বিচাৰিছে চাগে।
আৰু লগতে সেই পইচাৰ কাৰণেই হয়তো তেওঁলোকৰ। দেউতাক মাকঁতে এই কামটো কৰিবলৈ বাধ্যও হ'ল। লগতে আপুনি পিছলৈও ঘুৰি চাব কোনোবা আহিবও পাৰে। তেওঁলোকৰ পৰিয়ালৰ
হয় হয়, মই বুজি পাইছো, আপুনি আচলতে কি কব বিচাৰিছে? গতিকে মই ভাবো, এইটো এটা মানে আমাৰ সমাজখনৰ কাৰণে এটা অতি দুখজনক বিষয়। কিয়নো, এনে এজনী যদি গাভৰু ছোৱালী আমাৰ সমাজৰ পৰা এনেদৰে এজন চল্লিশ বছৰীয়া বয়সী- বয়সীয়াল ব্যক্তিলৈ যদি, বিয়া দিয়া হয় সেইটো সমাজৰ কাৰণে অতি দুখজনক বিষয়, অতি লজ্জাজক বিষয়। কিয়নো আমাৰে আজিলৈকে, অ, বিয়া-বাৰুৰ কথা আমি ভবা নাই। এনেকুৱা ছোৱালীও বহুত সেই আচলতে আমি, সেইটো চিন্তা লৈ আমি যাব পৰা নাই।
যিহেতু-যিহেতু, আজিৰ সমাজখনে পইচাৰ বাবে বাবে মানে, মৰি-তৰি মানে সেইবোৰ কাম কৰিবলৈ বিচাৰে। আৰু মানে পইচা দেখি দেখিলে আজিকালি, যিহেতু মানে ছোৱালীৰ মাতৃসকল, মানে আফ্লুত হৈ যায়
হয়-হয় মই বুজি পাইছো, আপুনি কি কৈছে আচলতে পইচাৰ প্ৰতি যোনটো আসক্তি পইচাই তেওঁলোকক আকৰ্ষণ কৰে। তেওঁলোকে ভাবে আচলতে পইচাই সকলো পইচা থাকিলে স কলো হয়, আপুনি এইটো কথা ভাবে নেকি যে, মানে যেনেকৈ আপোনাৰ টকা পইচা থাকিলে মানে মানুহৰ সুখ আছে, আৰু টকা পইচা নাথাকিলে মানুহৰ সুখ নহয়, দুখেই-দুখ, আপুনি এইটো কথা মানে মানে নেকি যে হয় টকা-পইচা থাকিলেই আপোনাৰ সকলো আছে, সুখ আছে, ক টকা পইচা নাথাকিলে থাকিলে মানে দুখ নাই, আপুনি তেনেকে বুলি ভাবে নেকি?
নাই-নাই, এইটো সম্পূৰ্ণ এটা ভুল কথা, কিন্তু আজিৰ সমাজত পইচা তাতো এটা মানে-মানে চলাৰ এটা পদ্ধতিহে পইচাটো নহলে মানে, এনেকুৱা নহয় যে, পইচা নহলে কোনো এটা কাম নহ'ব, পইচাত মানে সকলো পোৱা নাযায়, মানে এতিয়া আপোনাৰ ক'বলৈ গ'লে, ভালপোৱা, মৰম এইবোৰ পইচায়ে দি কিনিব নোৱাৰি। আৰু আপোনাৰ প্ৰতি এটা ভাল ভাব, মানে কাৰোবাৰ এজন মানুহৰ প্ৰতি ভাল ভাৱ এটা এটা পইচাৰে কিনিব নোৱাৰি। কি এতিয়া আমাৰ সমাজখনলৈ চাব পাৰে, মানে ধনী-ধনী ব্যক্তি সকলে পইচা তাৰে মানুহক তুলনা কৰিবলৈ চাই। আৰু সেইটো এটা বহুত বেয়া কথা, আমাৰ নিম্ন পৰ্যায়ৰ মানে যি দুখীয়া শ্ৰেণীৰ লোকসকলক বহুতো মানে নিম্ন মানে পৰ্যায়ৰ বুলি তুলনা কৰে আৰু পইচা-পাতি নথকা বুলি বহ বহুতে হাঁহেও, এইটো বহুত এটা দুখৰ কথা।
হয়, মই বুজিছো আপুনি কি কৈছে আৰু আপোনাৰ মতামতৰ সৈতে এতিয়া মই মানে একেবাৰে সমৰ্থন কৰিছো আপোনাৰ মতামত, আপোনাৰ-আপোনাৰ মতামতৰ সৈতে মানে মানে মই একেবাৰে সন্মতি জনাইছো আপোনাৰ মতামতত, আচলতে মানে কথাটো এনেকোৱা হয় আহ, আপোনাৰ যদি টকা-পইচা থাকে, তেনেহলে হয় কিছুমান ব- স্তু আপুনি কিনিব পাৰে, আপুনি কিছুমান সুখ কিনিব পাৰে, মানে যেনেদৰে ধৰক আপুনি এতিয়া, যদিহে আপোনাৰ এটা ডাঙৰ কিবা বেমাৰ হয়, আপুনি যদি কিবা এটা ৰোগত ভোগে তেন্তে হ'লে হয়, আপুনি আপোনাৰ যদি পইচা- পাতি আছে, তেন্তে আপুনি ভাল চি কিৎসক এজনক দেখোৱাই তাৰ উচিত চিকিৎসা কৰিব পাৰিব, উচিত সময়ত। কিন্তু ঠিক একেদৰে আপোনাৰ যদি এজন দুখীয়া মানুহৰ তেনে এটা ডাঙৰ ৰোগ হয়, তেওঁলোকে হয়টো আপোনাৰ পইচাৰ অভাৱত তেওঁলোকে ভাল এজন ডক্তৰক, চিকিৎসকক দেখুৱাব নোৱাৰিবও পাৰে। আৰু সেইবাবে, মানে ধৰি লওক আহ মৃত্যুক আকোৱালি লব পৰা হব পাৰে। লগা হ'ব পাৰে মানে গতিকে সেই সেইটোৱে মানে আপোনাৰ আচলতে এনেকে কব লাগিব যে হয় সুখ কিনি ব‌ও পাৰি আৰু হয় আ পইচাই সকলো নহয়। কাৰণ আপুনি চাওক আপোনাক যদি ভাল পোৱা লাগে মৰম লাগে কাৰোবাৰ পৰা সেই মৰম খিনি হয়তো আপুনি পইচা দি কিনি লব নোৱাৰে, কাৰণ আপোনাৰ আপোনজনক আপুনি কেতিয়াও প‌ইচা দি কিনিব নোৱাৰে। হয় আপোনাৰ আপো
এইটো কিনিব নোৱাৰি বুলিও কিনিব নোৱাৰি বুলিও সঠিককৈ ক'ব নোৱাৰি কাৰণ বৰ্তমান সময়ত আজিকালি মানে যিবোৰ ছোৱালী মানুহ মানে আপোনাৰ পঞ্চাছ শতাংশ ছোৱালী মানুহেই পইচাক দেখিলে মানে ভাল পাবলৈ বিচাৰে আৰু ল'ৰাজনৰ ব্যক্তি জনৰ মানে ক মানে ব্যক্তিত্বৰ মানে ব্যক্তিত্বৰ কেনেকোৱা পৰ্যায় পৰ্যায়ৰ মানে তেওঁৰ চৰিত্ৰ কেনেকোৱা সেইবোৰৰ ওপৰত বিচাৰ বিবেচনা নকৰি পইচাৰ লগত মানে পইচাক ভাল পোৱা বুলি কয় সেইটো ব্যক্তিজনক ভাল পোৱা নহয়। আৰু সেই ব্যক্তিজনৰ লগত আপোনাৰ সম্বন্ধ গঢ়ে। এটা ভাল সম্বন্ধ গঢ়ে, তাৰ ফলত ছোৱালীজন ছোৱালীজনীৰে বহুত বদনাম হোৱাৰ আমি দেখিবলৈ পাইছোঁ আমাৰ
হয় ক্ষতি হয়
হয়
হয় মই বুজি পাইছো আপুনি কি কৈছে। আচলতে কথাটো আপোনাৰ এনেকোৱা সেইটো আচলতে এটা দেহ দেহ ব্যৱসায় বুলি ক'ব লাগিব নিজৰ শৰীৰটো তেওঁলোকে আচলতে সেই মানুহজনৰ ওচৰত বিক্ৰী কৰি দিয়ে। হয় তা তাৰ ফলত আপোনাৰ এইটো হয় যে আপুনি মৰম চেনেহ কিনি লব নোৱাৰে আপুনি হয় এজনী ছোৱালীক আপুনি দহ লাখ টকা হওক বিশ লাখ টকা হওক সিমানটো মানে এটা পুঁজি দি আপুনি তেওঁৰ শৰীৰটো যদিও কিনি ল ব পাৰিব, কিন্তু সি আপোনাৰ শৰীৰটো কিনি পেলাই আপোনি সিমান খিনি মৰম চেনেহ আপুনি লাভ কৰিব নোৱাৰিব। যিমানটো মানে আচলতে এটা আপুনি ধৰি লওক অ এতিয়া আপুনি যদি কাৰোবাক সচা মনেৰে ভাল পায়, তেনেহলে আচলতে সেই সম্বন্ধটোত আপোনাৰ এটা মৰম চেনেহে মানে বেলেগ থাকিব। আপুনি আকৌ বেলেগকে মানে সেই ছোৱালীজনীক যোনজনীৰ লগত আপোনাৰ মৰম চেনেহ আছে, তাইক আপুনি দেহটোৰ কাৰণে বা শৰীৰটোৰ কাৰণে আপুনি পইচা বা পুজি দিয়াৰ আপোনাৰ প্ৰয়োজন নাই। হয় আপুনি চাগে বুজিছে মই
হয় হয় হয় বুজিছো।
গতিকে আচলতে তেনেকুৱাই যেনেদৰে মানে মুদ্ৰাৰ এটাৰ ইপিঠি সিপিঠি, ইলুটি শিলুটি তেনেদৰে মানে পইচাৰ এটা পোৱা নাই পইচাৰ আপোনাৰ ভাল বেয়া। মানে ইপিধি সিপিধি দুইটাই আছে বুলি মই ক'ব বিচাৰিম। হয় আপুনি সন্মতি দিবনে সেইটো কথা?
হয় বৰ্তমান সময়ত যিটো মানে পৰিস্থিতি চলি আছে সেইটো পৰিস্থিতিৰ লগত। মানে তুলনা কৰি আপুনি এটা ভালেই উদাহৰণ দিছে আজাকালি মানে, সকলো মানুহে পইচাৰ দেখিলে মানে মানে কিছু সংখ্যক মানুহ দেই সকলো মানুহ